হেল্ল' হেল্ল' হেল্ল' অঁ শুনিছো শুনিছো তুমি শুনিছানে নাই
ছ
পাইছো পাইছো পাইছো পাইছো অ অ কি কৰিছা আ কৈছা বোলো ময়ো এনেই এপাক ওলাই গৈছিলো এ এতিয়া আহিছো মানে মই ওলাই গৈছিলো এপাক
অ অ আচ্ছা আচ্ছা মানে
হয়
আজিৰ ঘৰত কথা পাতো নেকি যিটো আমাৰ মানে দৈনন্দিন জীৱনত আমি মানে কৰিব পাৰো
উম নিশ্চয় নিশ্চয় নিশ্চয় অ উম বিষয়টো কি বাৰু কি পেশৰ
অ বিষয়টো অ মানে ৰাতিপুৱা সোনকালে উঠা অভ্যাসটোৰ বিষয়ে আমি কথা পাতো নেকি আজি
অ অতি ভাল বিষয় দেই আজিকালি তোমাৰ বহু মানুহে দেৰিকৈ ফুৰে আৰু দেৰিকৈ উঠে উঠে তাৰ ভিতৰত মইয়ো এটা এটা বাৰু মূৰত
হয় হয়, হয় হয় হয় ঠিকেই কৈছা ময়ো। অ ময়ো সঠিক ইমান মই ৰাতি ইমান দেৰিলৈকেও নাথাকো আৰু ইমান সোনকালেও নুঠো ধৰি লোৱা এটা সময়ৰ ভিতৰতে উঠো মইো কিন্তু একেবাৰে সোনকালেও নুঠো ধৰা তেনেকুৱা কিন্তু ৰা। সময়তটো বাৰু মই মানিব লাগিব মই মানে সঠিক সময়তে শোও। তথাপি ধৰা আজি। ছোৱালী যি মানে। দৈনন্দিন জীৱনৰ যিবোৰ মানে কাম। কাজ ধৰা তোমাৰ ইমান ব্যস্ততা গতিকে ৰাতি এঘাৰটা-বাৰটাটো বাজেই শোৱালৈকে নহয় জানো।
হয়-হয় মোৰ এঘাৰটা বাৰটা অহ। মোৰ কেতিয়াবা এটা বাজে কেতিয়াবা দুটা বাজে কেতিয়াবা তিনটা বাজে মোৰ এনেকুৱা বাজে বাৰু। মোৰ মানে পুৱাৰ অভ্যাসটো। হয় মানে উম। বৰ মানে বেয়া হৈ আছে মই সেই। টো মানে ঠিক কৰিম বুলি মানে ভাবি আছো তাকে।
হয়-হয় গতিকে আজি আমি এইটোৰ বিষয়ে কথা পাতিলে নিশ্চয় তে আমাৰ সকলোৰে আজি সহায় হ'ব। বুলি মই ভাবো।
হয়-হয় ঠিকেই কৈছা। ঠিকই কৈছা। মোৰ ৰোম মানে তোমাৰ দেউতাই। তাই কয় যে পুৱাৰ। বতাহ স্বাস্থৰ বাবে অতি উ। উপকাৰী।
হয়-হয় তুমি একেবাৰে আছা আচলতে অহ আটাইতকৈ শুদ্ধ বতাহটো ৰাতিপুৱাৰ বতাতোৱে। মানুহে যে ৰাতিপুৱা খোজ কাঢ়িব যায় সেই সময়ৰ মানুহ। যিবোৰ মানুহ ৰাতিপুৱা খোজ কঢ়িব যায়। ৰাতি পুৱা সোনকালে উঠে। সেই মানুহে সকল ক স্বচ্ছ। তাতো সেৱন কৰে আৰু তেওঁলোকৰ স্বাস্থ্যও ভালে থাকে।
হয়-হয় ঠিকেই কৈচা ময়ো সেই কথা সুধিছো বাৰু। পুৱা উঠিলে বোলে মনটো সতেজ লাগে।
হয়-হয় ঠিকেই কৈছে আচলতে ৰাতিপুৱা উঠাৰ লগে-লগে ৰাতিপুৱা কৰা কাম বোৰ কৰাৰ লগে-লগে তোমাৰ মনটো নিজে নিজে ভাল লাগে।
হয় দেই মানে। এ আচলতে মই। এতিয়া অলপ দেৰি এনেকে দেৰিকে হয়-হয় দেখোন কথাত কিন্তু মই আগতে। অলপ সোনকালে উঠিছিলো। আৰু তেতিয়া তোমাৰ। মই লক্ষ্য কৰিছিলো যে এ দিনটোৰ কাম কাজ বোৰো আমি তেতিয়া ভাল। কল্পনাবোৰ কৰিব পাৰো মানে। কি-কি কৰিম বা কিহে? তুমি সাধাৰণতে কিমানটা বজাত উঠা এনেই।
মই সাধাৰণতে তোমাৰ চাৰে পাঁচ ছয় বজা মানত মই উঠো কেতিয়াবা মোৰ ধৰা দেৰিও হয়। কিন্তু চেষ্টা কৰোঁ আৰু যাতে মই মানে এটলি মানে সোনকালে উঠি কিনে কামখিনি কৰিব পাৰো বা সোনকালে সিহঁতে মানে স্ব্ছ তাতো ল'ব পাৰো বায়ু সেৱন কৰিবা সেইখিনি মই ভাবো আৰু তুমি তুমি কেইটামানত উঠা?
এম মই যিদিনাখন দেৰিকে শো সিদিনাখনতো মোৰ উঠাতে দেৰি হয় বাৰু দশটা বাৰটা বাজে কিন্তু এতিয়া মই ঠিক ঠিক টাইমত শো তেতিয়া মই এনেই ছয়টা সাতটা মানত মই উঠি যাওঁ আৰু মই তোমাৰ এ হয়।
কোৱা
অঁ মই ছয় বজাত উঠিব চেষ্টা কৰো কিন্তু
উম উম, হয় হয় আচলতে কি জানানে ৰাতিপুৱা উঠাৰ কাৰণে ৰাতিও সময়মতে শুব লাগিব যদি এতিয়া ধৰা তুমি বাৰটা বা এ এটা বজালৈকে তুমি ধৰা মোবাইল ফোন ব্যবহাৰ কৰি আছা তেন্তেনো ৰাতিপুৱা উঠিবা কেনেকে সেইটোতো কঠিনে হব ৰাতিপুৱা উঠিবই নোৱাৰিবা।
হয় হয় ঠিকে কৈছা তোমাৰ যি দেখিছো মানে লক্ষ্য কৰিছো কথাবোৰ যে মোবাইল ফোন তোমাৰ আজিকালি পোৱা উঠাৰ ক্ষেত্ৰত কিন্তু এটা বৰ ডাঙৰ বাধা হৈ পৰিছে তোমাৰ
উম উম উম হয় হয় তুমি একেবাৰে ঠিকেই কইছা আচলতে, উম উম।
ঐ অম যিহেতু তোমাৰ সাত আঠ ঘন্টা হুবই লাগে, আহ সাত তাত ঘন্টা শু বনাই শৰীৰৰ দৈনন্দিন জীৱনত সাত আঠ ঘণ্টা শুৱই লাগে আমি মোৰ মো মবাইল ফোনৰ কাৰণে কিন্তু আমি এনেক শুব নোৱাৰো।
নোৱাৰা নোৱাৰা আচলতে তুমি ধৰা ৰাতি আমি বাৰটা বা এটা এটা বজাত শুলো ৰাতিপুৱা ধৰা আমি পাঁচটা ছয়টা বজাত উঠিলো তেতিয়াাহলে এনেও সাত আঠ ঘণ্টা সম্পূৰ্ণ নহয় তেতিয়া আকৌ বেয়া আমাৰ স্বাস্থ্যৰ কাৰণে গতিকে মানুহে, মানে অতি কমেও সাত আঠ ঘণ্টা
মই শুনা নাই। শুনিছা নে? অ শুনিছ
মই শুনি আছোঁ। অ', অ', চাগে। উম, উম। আচলতে কোৱা কোৱা।
অ', তুমি কৈ যোৱা, তুমি কৈ যোৱা।
হয়, আচলতে কি জানা নে? পুৱা উঠাৰ পিছতনো আমি কি কি কৰিব লাগে, সেইটো আমি জানিব লাগে। অকল ৰাতিপুৱা উঠিলেই নহ'ব। সোনকালে যদি আমি উঠি কেনেবাকৈ বহি আছোঁ, তেতিয়া আমাৰ একো উপকাৰ নহয়। ৰাতিপুৱা উঠাৰ পিছত আমি কি কৰিব লাগে? ধৰা, প্ৰথমতে হাত-মুখ ধুই কিনে অলপ ব্যায়াম কৰিব লাগে। তাৰ পিছত পঢ়িবলৈ বহিব লাগে। ধৰা, ৰাতিপুৱা ভাল ভাল কথাবোৰ চিন্তা কৰিব লাগে, যাতে দিনটো আমাৰ ভালে যায়। নহয় জানো?
তোমাৰ সৈতে একমত বাৰু। ব্যায়াম কৰিব লাগেই, কিন্তু ত'তো উম, মই ভাবোঁ এইটো দৈনন্দিন জীৱনত অনেক কৰিবলৈ হ'লে আমি নিজে। এটা, এটা সময়ত। লাগিব, সদায় মানে। আমি এটা সময়ত। এ কৰলৈ গৈছে এ সময়ত? মই শুম। তাৰ পাছত এইটো এইটো সময়ত মই উঠিম। তাৰ পাছত ব্যায়াম কৰিম, এনে এনেকুৱা কৰিব লাগিব। আমি যদি আজি বাৰটাত শুলোঁ, কালি দহটাত শুলোঁ, এনেকুৱা। কৰিলে মানে আমাৰ হয়। সময়সূচী নিমিলিব। পাৰে। আহ, বাকী কি কয় তুম। হয়। তুমি ব্যায়াম-শাম কৰা নে ৰাতিপুৱা উঠি।
সমস্া যে মই ব্যয়াম কৰিবই নোৱাৰো মই মানে ধৰি লোৱা বেলেগ কামত লাগিলেও ব্য্য়াম কৰাতটো মই কিবা এলাহেল বুলি কওঁ নেকি সেইটো কাৰণে আচলতে কি জানা নে ব্যয়াম কৰাটো খুবেই জৰুৰী আৰু বিশেষকে খোজ কঢ়াতটো স্বাস্থ্্যৰ কাৰণে। বহুত উপকাৰী। আমি খোজ কঢ়িব লাগে ৰাতিপুৱা ৰাতিপুৱা। তেতিয়া আমি মুকলি, মানে ধৰা, একদম স্বাস্থ্যকৰ বতাহো পাওঁ। বাৰু, সেৱনো কৰিব পাৰোঁ। লগতে স্বাস্থ্যও ভালে থাকে। কিন্তু এই দুটা কামেই মোৰ নহয়। তুমি কি কৰা? মানে, ৰাতিপুৱা উঠি কিনে তুমি কি কৰা?
অঁ, মূৰে মই আচল্ততে ক'বলৈ গ'লে মোৰ এটা বেয়া অভ্যাস আছে মই তোমাৰ ৰাতিপুৱা উঠিয়ে প্ৰথমে, প্ৰথমে এবাৰ মোবাইল চিম। তটো চাও, আহ। চাই পালে, তাতেই, আচলতে তাতেই মই। তোমাৰ সামাজিক মাধ্্যমবোৰ মানে মই অলপ হেৰি কৰোঁ। অ তাৰ পৰা উঠি পেলাই মই, কিন্তু মই ম। মাজে মাজে অলপ অ ব্যামো, মই ব্যায়াম কৰিবলৈ চেষ্টা কৰোঁ। হয় মই দৈনন্দিন এইটো কাম কৰিব নোৱাৰো মানে, সদায়। কৰিব নোৱাৰোঁ। কিন্তু, মানে তোমাৰ, মাজে মাজে মই, মানে তোমাৰ। সেইখিনি কৰো মাজে মাজে কেতিয়াবা কেতিয়াবা। আৰু মই ভাবো মানে হয় আৰু তোমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে উঠাৰ ভাগতটো অতি প্ৰয়োজনীয় হয় ন। আ', তোমাৰ পুৱা উতে হয়। মানে বহুতে আগতে আগতে মই যেতিয়া পঢ়িছিলো মানে তোমাৰ পোৱা উঠিব যিহেতু মানে কষ্ট পাওঁ মানে ত' ৰাতিয়ে পঢ়িছিলো কিন্তু মই ভাবো ৰাতি পঢ়াতকে পুৱা উঠি পঢ়াটোৰ অলপ বেছি মানে এ
উম বেছি কামত দিয়ে। হয় হয় মোৰ তুমি একেবাৰে ঠিকে কৈছা ময়ো ঠিকে সেইটোয়ে ভাবো কাৰণ ৰাতিপুৱা উঠিলে সময়ৰ সদ্ ব্যৱহাৰ কৰিব পাৰি আৰু ৰাতি যিমানে তুমি নপঢ়া কিয় ৰাতি তুমি পঢ়িব বহিছা হয় কিন্তু তুমাৰ অলপ গলে টোপনি ভাব আহিব। টোপনি ভাব আহিলে তুমি হাজাৰ তুমি কিতাপখন চাই নাথাক কিয় তোমাৰ উম মগজুত কোনো সময় তুমি মনত একো কৰিব নোৱাৰিবা, গতিকে মই ভাবো ৰাতিপুৱা ছাত্ৰ ছাত্ৰী সকলে বা আমিয়ে নহওক কিয় ৰাতিপুৱা উঠি কিনে সোনকালে উঠি সোনকালে পঢ়িব লাগে তেতিয়া আমাৰ কাৰণে বেছি লাভদায়ক হয়।
হয় মোৰ মানে এটা বাধা কি আহে কি মই এলাৰ্ম এলাৰ্ম লগাই থৈ দিওঁ মোবাইল ফোনত কিন্তু মই। সেই এলাৰ্ম ফোনটো বন্ধ কৰি পেলাই মই আকৌ শুই থাকো মানে। ত মানে আ', তুমি কি ভাবা যে অ', মানে। কি কৰিলে মানে মই ৰাতিপুৱা ভালকে উঠিব পাৰিম মানে।
উম তুমি প্ৰথম কথাটো তুমি কি কয় ৰাতি ৰাতিৰ সময়তটো মিলাব লাগিব ৰাতি তুমি দহটা এঘাৰটা বজাৰ ভিতৰত খাই লৈ কিনে টোপনি যোৱা ৰাতিপুৱা তুমি তেতিয়া অ তুমি ই নিজে নিজে সাৰ পাবা সোনকালে, তুমি এলাৰ্মটো দিয়া তুমি এলাৰ্মটো মোবাইল এলাৰ্ম নিজে বাজিবা তুমি নিজে হাৰ পাবা ৰাতিপুৱা ৰাতি যিমান সোনকালে হুবা ৰাতিপুৱা সিমান সোনকালে উঠিবা গতিকে সেই সময়তটো তুমি মিলাব লাগিব।
আচ্ছা।
আৰু ধৰা এবাৰ অভ্যাস হলে উঠিব পাৰিবা আৰু।
হয', হয', হয', মই তোমাৰ কথাামতে সহমত। আৰু কি কৰে ৰাতিপুৱা উঠি তুমি পুৱাৰ জলপান এইবোৰ খোৱা নাই পুৱাৰ জলপান আহাৰ এইবোৰ খাই
উম', হয', হয', হয়', হয', হয়', ৰাতিপুৱাাতটো জলপানটো কৰিবই লাগিব ৰাতিপুৱা উঠিয়ে ধৰা চাহ একাপ খালো খাই কিনে আমি নিজৰ নিজৰ কামত ওলাই যাওঁ গতিকে ৰাতিপুৱা কিবা এটা খাই কিনে আমি ওলাই যাব লাগে ৰাতিপুৱা কাম খিনি সোন ভালকে কৰিলেহে দিনটো আচলতে ভালে যায় আৰু এটা কথা মানে আহ মানুহৰ এটা সমস্যা আছে যে ৰাতিপুৱা মানে এ মই আগতে যেতিয়া দেৰিলৈকে হোৱা আছিলো বা যেতিয়া মোৰ সময় সময়সূচীো মিলা নাছিলে একেবাৰে মানে দৈনন্দিন জীৱনৰ পৰা মানে সম্পূৰ্ণভাৱে বেলেগ আছিল তেতিয়া মোৰ স্বাস্থ্য়ও ভালে নাছিলে গতিকে সময়মতে যেতিয়া উঠিবা তোমাৰ স্বাস্থ্য থৈ গলে থাকিব।
হয় দেই ঠিক কথা কৈছা তুমি ময়ো এখন সময়সূচী বনাব লাগিব সেই হিচাপে মই ৰাতিপুৱা শু শুই উঠাৰ পৰা গোটেই দিনটোই দিনটোৰ লৈ মানে যি আ সময়সূচীবোৰ উঠাবলৈ- তেতিয়াহে তেতিয়াহে হয়তো মই ৰাতিপুৱা উঠিবলৈ পাৰিম আৰু। এনে মই মান নে তোমাৰ ৰাতিপুৱা পুৱাৰ জল পানটো বহুত জৰু-জৰুৰী বুলি কয় কিন্তু মোৰ কেতিয়াবা কেতিয়াবা পুৱা জলপানটো কৰাই নহয় মানে। তোমাৰ মানে মই উঠাত, তে দেৰি হয় কেতিয়াবা। এইটো মই ভাবো মোৰ টা বহুত বেয়া অভ্যাস মানে তুমি সলনি কৰিবলৈ সোনকালে চেষ্ট
হয়-হয়, হয় তুমি একেবাৰে সহ মই একেবাৰে তোমাৰ কথাত সহমত। আজি খুব ভাল লাগিল সময়ৰ ওপৰত কথা পাত, আমি আকৌ বেলেগ বিষয়ত কথা পাতিম আজি।
ঠিক আছে ঠিক আছে ময়ো, ভাল লাগিল।
অ ঠিক আছে বাৰু ধন্যবাদ।
ধন্যবাদ।